হেল্ল'!
হেল্ল'! হেল্ল'!
অ শুনিছা হয় হয় হয় শুনিছো বাৰু।
আপুনি শুনিছেনেে?
শুনিছো শুনিছো শুনি পাইছো অঁ ভালে আছে আপুনি? অ এয়া বাৰু বহি আছো এতিয়া অঁ অ বহি আছো বাৰু। আপুনি কি কৰিছা?
এনেই বহি আছো মইয়ো।
অঁ অঁ অঁ।
আজিৰ দিনটো কেনেকৈ গ'ল?
দিনটো ঠিকেই গলা আজি।
অঁ অঁ অঁ।
গৰম-গৰম বহুত আছিলে কিন্তু ন।
হয, হয়, হয়, গৰম আছিল বাৰু।
উম উম ট্ৰেভেলিং কৰি ভাল পোৱা নে?
অঁ অঁ, ট্ৰেভেলিংটো কৰি তেনেকা বাৰু ভালেই পাম বাৰু। এতিয়া গৰম বুলি ওলাবও পৰা নাই, ঘূৰিব পৰা নাই এতিয়া।
অঁ অঁ হলেও আগতে কৰিছিলে চাগে ন?
হয়, হয়, আগত ঘূৰিলো বাৰু এতিয়া এইকেইদিন ঘুৰা হোৱা নাই বাৰু। আপুনিচ, আপুনিও ভালে পায় ঘূৰি পেলাই।
অঁ বৰ ভাল পাওঁ মই।
অঁ অঁ ক'ত ক'ত ফুৰিব গ'ল আপুনি?
উম ফুৰিব ভাল হে পাওঁ মানে কিন্তু বেছিভাগ তেনে বাও ফুৰা
অঁ'
ইফালে মানে অৰুণাচল- ইফালে গলো তাৰপিছত ইফালে অঁ' ইফালে আকৌ ডিমাপুৰ পাৰ হোৱা নাই ডিমাপুৰ গলো অঁ। ভালে ৰাজস্থান অ দিল্লী। আৰু ইফালে গোৱালপাৰা এইখিনিয়ে আৰু।
অঁ দিল্লী গৈ কেনেকুৱা লাগিলে?
দিল্লী ঠিকে আছে ভালে ন অ মানে,
কি কি চাব কি কি চালে অ কি কি চাব আছে দিল্লীত অলপ কৈ দিবা।
তাতে মানে মই এখন মলত গৈছিলো না- ত কিবা এম্বিয়েঞ্চ মল বুলি আছে সেইখন মানে বহুত- বহুত ডাঙৰো উ মানে, বহুত টাইম লাগে এইখন মল মানে, বেৰাব চব চাব কাৰণে ন ত চব- চাব পৰা নাই মানে এদিনে গৈছিলো ন বিশ ত্ৰিশটা মানে উম আৰু, উম' তাতে মানে যি- উম যিকোনো বস্তু লাগে তাতে চব পোৱা যায় আৰু ন বহুত ডা- অ ডাঙৰ মল হয় ন এ মলৰ ভিতৰতে- অ এটা নহয় দুটা নহয় মানে বহুত খিনি তাতে ৰেষ্টুৰেণ্ট- আছে বেলেগ বেলেগ ব্ৰেণ্ডৰ। দোকান আছে এক্সট্ৰা এক্সট্ৰা অ ড্ৰেছৰ কাৰণে এ কিবা কিবি। ফাৰ্ণিচাৰ বিলাকৰ কাৰণে আৰু কিটচেন বস্তু বিলাকৰ কাৰণে আৰু মানে, অ হেণ্ডমেড বস্তু বিলাক বহুত মানে অ আছে বেলেগ- বেলেগ অ মানে উম, আৰু তাতে গৈছিলো কুতুব মিনাৰ চাবলৈ।
অ কুতুব মিনাৰ চালে অ।
মানুহ বিলাকে গৈ যায় তাতে মানে চাব কাৰণে হ'লেও মানে মোৰ, অ মই মানে বেছি বেছিভাগ মানে চিটি এৰিয়া- এইবিলাক বেছি উ মানে ভাল নাপাওঁ উ বেৰাবতো যায়। কিন- চাব মন হয়, কিন্তু মানে মই মানে হিল এৰিয়া আ বা বিলেজ এৰিয়া- বিলাকত মানে বেছি ফুৰি ভাল পাও সেইটোয়ে আৰু মোৰ।
অ'অ', অ'অ', ৰাজস্থান কোন ঠাই গৈছিলে?
ৰাজস্থান মই ফালে- কিবা উম, উ ডিষ্ট্ৰিক্ট মই পাহৰি গলো এইটো কিবা উম, খুন খুনা ষ্টেচন বুলি এটা জেগা আছিলে এইটো মানে গাঁও এৰিয়াই হয়। হ'লেও মানে অলপ ডেভলপ হোৱা জাগা এইটো। উ ঠায়ে ঠায়ে মানে স্কুল স্কুল কলেজ বিলাক আছে। গাঁও হ'লেও মানে গাওঁ এৰিয়াৰ নিচিনা নহয় আৰু ন ডেভলপ হৈছে। জেগা খন তাতে মই স্কুলত- কাম কৰিব কাৰণে গৈছিলো। অ তাতে যোৱা আগতে মানে মই যেনে- কোৱা ভাবিছিলো ন ৰাজস্থানৰ বা বিষয় মানে এইটো মানে, বেলেগ ধৰণৰ হৈ গ'ল আৰু ন আমিতো এতিয়া উম, আহ অসমত থাকে তাতে মানে, ভাবো যে এ ৰাজস্থান চব মানে মৰুভূমি হয় বুলি আমি ভাবো ন। অ কিন্তু ৰাজস্থান চব জোগাতে মানে মৰুভূমি তেনেকুৱা নহয় মৰু- ভূমি বোলো বুলি মানে- অ'অ অ তাতে গলে গম পায় বেলেগ বেলেগ জাগা আছে মই যোন- টো জাগাত আছিলো মানে এইটো অলপতো শুশান হয় হ'লেও মানে তাতে খেতি বাতি কৰিব- পুৰা জোগা আছিলে পানী চানী মানে এ আমাৰ নিচিনা মানে জাগা জাগা ওলাব পৰা তেনেকুৱা নহয় বেলেগৰ পৰা চাপ্লাই আহে, হ'লেও মানে চলিব পৰা ঠিকে আছিলে পানী ইমান কষ্ট হোৱা নাছিলে তাতে মানে অ পানীৰ দুটা পাইপৰ আহে এটা হ'ল কিবা মিঠা পানী আমি আমি অ যোনটো পানী আমি ইউজ কৰি থাকো ন আমি যোন চলাই ন খাব কাৰণে এইটো, আৰু এটা এটাটো হ'ল মানে নিমখীয়া
অ অ অ।
নিম নিমখীয়া এইটো আমি মানে অ খাব কাৰণে ইউজ কৰা নহয়। এই তাত থকা মানুহ বিলাকে মানে কাপোৰ চাপোৰ এনেক কোৱা বাচন বাতি ধোৱা অ সেইবিলাকত মানে ইউজ কৰে। কিন্তু মই যোন ঘৰত আছিলো না সেইটো ঘৰ মানে ভাল আছিলে, এইটো ঘৰত এইটো নিমখীয়া পানী ইউজ কৰা নহয় ভাল পানী ইউজ কৰিব পাইছিলো অ। কে আছিলে মই যোনটো জোগাত আছিলো, আৰু মানুহ বিলাক মানে ঠিকে আছিলে অ
অঁ।
মানে মানুহক ৰেচপেক্ট দিব জানে। আহ কাৰোবাক মানে নতুন মানুহ দেখিছে অ কৰ পৰা আহিছে? কি কৰিব আহিছে? এইবিলাক মানে ভালকে কথা পতা হয় আৰু ন। উম আমাৰ মানে দূৰত থাকি এইবিলাক মানে বহুত অ ভয় লগা নিচিনা লাগে না কিন্তু তাতে গৈ মানে ভালে লাগিলে মোৰ অ। অ অ আপোনাৰ ক'তবা যোৱা এক্সপিৰিয়েঞ্চ অকনমান শ্বেয়াৰ কৰিব পাৰো ন?
অ তেনেকৈটো বাৰু মই অসমৰ বাহিৰত যোৱা নাই। অসমতে তেনেকে ঘূৰি থাকো বাৰু মই আৰু এ কি বুলি কওঁ, য'ত মানে ভিউ দেখা পায় যত মানে যেনেকৈ আপুনি ক'লে। য'ত মানে গাঁও বা গ্ৰীনেৰী পাহাৰ এৰিয়া তেনেকুৱা শ্বিলঙৰ শ্বিলং যোৱা হৈছে বাৰু, তাত মানে ৱাটাৰফল বিলাক চাবলে। তাৰপিছত আকৌ হাফলং পাহাৰীয়া এলেকা তাতো ভিউ চাবলৈ।
অ অ।
ত' ভালেই বাৰু যাবলৈ মানে ভালেই লাগে, আৰু অলপমান খোজ কাঢ়িবলৈ কষ্ট বাৰু তথাপি খোজ কঢ়িবলে নহয় খোজকাঢ়িলে ভাল আৰু। তেনেকুৱা ঠাইত মানে আৰু। ওপৰত গৈ পালে ভালে লাগে ভিউ চাবলে, আৰু তেনেকুৱা বাৰু যোৱা নাই আৰু, কাজিৰঙা এনেকা কাজিৰঙা বিলাকত আপুনিও আহিছে চাগে?
কাজিৰঙা মই এইফালে ডিমাপুৰ যেতিয়া গৈছিলো নাই এইটো মানে ৰাস তা ইফালে গৈছিলোঁ কিন্তু মই কাজিৰঙাত এ ভিতৰত মানে সোমোৱা নাই।
অ অ অ অ। ভিতৰত গ'লে ভাল লাগে বাৰু ভিতৰৰ ওচৰৰ পৰা কি বুলি কয় ৰাইন দেখা পায়।
আৰু দিয়াৰ এইকেইটা দিয়াৰ দেখা পাব, বাফেল্লো দেখা পাব ওচৰৰ আৰু ভিতৰত তটৰেছ, মংকি ধেৰ কিবা কিবি আছে মানে কি তাৰমানে ৰ পৰা দেখা পাই আৰু চাফাৰী কৰিলে বাৰু ইমান টকা নাযায় বাৰু, আজিকালি জীপ চাফাৰী কৰিব পাৰি জীপ চাফ হেৰি কৰিলে প্ৰায় মানে বাইশ তেনেকোৱা লয় আৰু চাৰিজন মানুহ গলে আৰু ছশ টকা ছশ টকা কমে পৰি যায় চাৰি পাঁচশকে পৰে আৰু এজনত আৰু তেনেকোৱা এলিফেন্ট চা চাফাৰী কৰা নাই বাৰু এলিফেণ্ট চাফাৰীৰ কথাটো নাজানো কিন্তু জীপ চাফাৰীটো ইমানেই আৰু একেইটাই আৰু তেনেকা আৰু ইমানে ঘুৰা হোৱা নাই আৰু চাই এদিন ভাবিছিলো আৰু মানে ফুৰিব যাম বুলি এতিয়াতোতো আৰু তে গৰম হৈ আছে আৰু মানে বৰষুণ বৰষুণৰ কাৰণে ওলাব পৰা নাই
অ এনেকোৱা হৈ আছে আৰু অ তাতে ওলাই আছিলে আমি তাকে মানে গাড়ী ৰখি পেলাই পুৰা চাই আছিলো আমি অ কিন্তু অ পুৰা দে খা নাপালো মই অ অ ৰাস্তাৰ পৰা দেখা পাইছিলো মানে হা
এতিয়া পানী হ'ব নহয় পানী হ'লে এতিয়া আৰু ৰাস্তাৰ কাষতে ওলাই আহে এতিয়া আৰু চব হৰিন দেখা পাব আৰু গড়টো ওলাই আহে ৰাস্তা কাষতে পায় আৰু এতিয়া কাজিৰঙা পাৰ হলে আপুনি দেখা পাবই আৰু
অ অ ইফালে আৰু মই কিবা গৈছিলো অ ডিমাপুৰ ন শ্বিলং শ্বিলঙত কিবা অ ক্লিনেছ বিলেজ তাতে গৈছিলো মই উম মানে বহুত ভাল লাগে ন চাফা অ পুৰা চাফা ন সিফালে আৰু অ ডাউকি গৈছিলো তাতে পানীৰ অ পানী ইমান চাফা ন অ কিবা উম অ কৰিছিলো ভাল লাগিছিলে বহুত মাছ মাছ বিলাক মানে গোটেই চব দেখাই পায় ন পুৰা আৰু ইফালে মানে উ উ আৰু এইটো বাঁহৰ কিবা অ নহয় মানে গছৰ কিবা ন অহ দলং আছে না অ অ অ অ তাতে গৈছিলো আৰু ইফালে মানে অ গোৱালপাৰাত ৰাংচাপাৰা বুলি যিটো আ অসমৰ কিবা পিনেজ বিলেজ বুলি আছে ন তাতে গৈছিলো বহুত ভাল লাগিছে মানে তাতে যাই অ পুৰা চাফা ঘৰে ঘৰে মানে ৰাস্তা কাষতে অ চব ডাষ্ট বিন থাকিব তাৰপিছত আকৌ উ মানে ইহঁতে এসপ্তাহত বোলে এদিন মানে পুৰা গাও চবে মানে আহ কাম কৰে তেনেকোৱা তেখতে কৈছিলে মানে ভাল লাগে পুৰা চাফা আমাৰ আমাৰ চ অ অ অ আমাৰ চাই টো যেনেকোৱা মানে তাতে বহুত বেলেগ মানে শান্তি এটা লাগে ন মনত তেনেকোৱা
হয় হয় অ
আৰু কতবা কত গেটত বা ফুৰা এক্সপিৰিয়েঞ্চ আৰু আছে নেকি আপোনাৰ
আৰু তেনেকোৱাতো নাই বাৰু এতিয়াতো যোৱা নহলে মই যে আপুনি গৈছিল
অ অ।
এতিয়া বৰষুণতে বৰষুণ বুলি কৈছে শ্বিলঙতে আৰু লেন্স শ্লাইড হৈ আছে। আৰু এতিয়া এতিয়াতো যাব নোৱাৰি আৰু এতিয়া বৰষুণ বেছি হৈ গ'ল আৰু। তেনেকা যোৱা নাই আৰু তাৰপাছত কি বুলি কয় অ
উম।
তুমজাং গছিলো বাৰু ট্ৰেকিং কৰিবলৈ মাজতে।
অ তুম
হয় হয় হয় তাতো বাৰু ভালেই বাৰু ট্ৰেকিং কৰিবলৈ অলপ খোজ কঢ়িব লাগে।
উম উম।
ত' ভালে লাগে ওপৰত কেম্প কেম্প কৰিছিলো তেতিয়া যাওঁতে। কেম্প কৰি ভালে লাগিছে তাৰপিছত তাত কি বুলি কয় ছানৰাইজ চাবলৈ আৰু। চানৰাইজ হয় চানৰাইজ দেখা পায় আৰু ক্লাউড কেইটাৰ কাষৰ পৰা দেখা পায় আৰু মানে ভিউটো ভালে আৰু তাত আৰু।
হলেও আমাৰ টাইম
অ হয় হয় হয় হয় হয় সময় আহিছো হয় দিয়ক অ অ অ দিয়ক।
অ।